হেল্ল'? অ', বা শুনিছা?
অ', অ', শুনিছো এতিয়া।
উম, কি কৰি আছিলা?
হেল্ল'? অ', মই এনে আছিলো এতিয়া। তুমি? অ' শুনি আছো।
মই মই শুই আছো ভাতকেইটা খায় আহি পেলায়।
অ', ময়ো খালো অলপ সময় হ'ল খোৱা উম।
অ', অ', কালি কথা কথাখিনি আধৰুৱা হৈ থাকিল নহয়। আহ তুমি যে কৈ আছিলা। ফুৰিব যোৱা কথা।
আহ জয়পুৰ ফুৰিব যোৱা কথা ৰাজস্থান।
উম, অ'।
অ', আহ কি কৈ আছিলোনো?
মই মানে কি হ'ল কালি নেটৱৰ্কৰ কাৰণে যে ফোনটো কটা গ'ল। তাৰ পিছত বোলো এতিয়া ফোন এটা কৰো কালি কথাখিনি বোলো আধৰুৱা হ'ল। সেইকাৰণে ফোন কৰিছিলো। তুমি হেৰি মানে জয়পুৰ গৈছিলা একসপ্তাহৰ কাৰণে এনেকে কৈছিলা আৰু তাৰ পাছতে শুনা নোপোৱা হৈ গ'লো।
অ', আহ সেই অ' তাকে সেই যোৱা সপ্তাহত কৈছিলো। এসপ্তাহৰ কাৰণে। কাকো তেনেকে কোৱা হোৱা নাছিলে আৰু মানে হঠাৎ ডিচিছন লোৱা হ'ল, আৰু। আৰু সেই তেনেকেই যোৱা হ'ল।
আৰু অ' মই মানে প্ৰথমবাৰ গৈছিলো তালৈ। তাৰপাছত চহৰখন নামিয়ে ইমান ধুনীয়া দেখিছো, গোটেই মানে গোলপীয়া ৰং।
উম।
ঘৰ অট্টালিকা এইবিলাক।
অ', সেইখন মানে জয়পুৰকো পিংক চিটি বুলি কোৱা হয়।
সেই মানে ঘৰ অট্টালিকা এইবিলাক চব মানে উম
গোলাপী ৰঙেৰে ৰঙোৱা যে সেইটো কাৰণে মানে পিংক চিটি বুলি কোৱা হয় আৰু।
উম, তাত তোমাৰতটো গোলপীয়া ৰংটো প্ৰিয়।
আহ ভাল লাগে ৰংটো। সেইটো কাৰণে গৈ পেলাইও ভাল লাগিছে।
অ' মই তাকে ক'ব খুজিছিলো বোলো তুমিতো গৈছি চাগে আৰু ভাল পাইছা।
অ' গোলপীয়া ৰং আৰু গোটেই ইমান ধুনীয়া লাগিছে নামি পেলাই।
এনে তাতে, গোলপীয়া ৰং কিয় ব্যৱহাৰ কৰা হৈছিল মানে কিবা জানা নেকি?
আহ তাতে মানে আহ আগতে মহাৰাজ চাৱাই ৰাম সিং বুলি এজন আছিলে, তেওঁ মানে এলবাৰ্ট এডাবৰ্ডৰ মানে আগমনৰ বাবে সমগ্ৰ চহৰখন গোলাপী ৰঙেৰে সজাইছিলে। সেই তাৰ পিছৰ পৰাই মানে সেই। পৰম্পৰাতটো চলি আহিছে মানে, সেইটো কাৰণে সেই তেতিয়াই গোটেই চহৰ খন গোলাপী ৰঙৰ হৈ পৰিছিল যে সেইটো কাৰণে। গোলাপী চহৰ বুলি তেনেকে জনাজাত হৈ গ'ল, আৰু।
অ' অ' আৰু হেৰি মানে চহৰখন বহুত পুৰণি নেকি?
উম, পুৰণি হয়, তোমাৰ উম। চেভেন টিন টুৱেন্টি চেভেন মানে চনত মহাৰাজা চাবাই জেই সিঙে মানে প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁ মানে নামটো অ' এনেকে
যেই শব্দটো আছে যে সেইটো কাৰণে মানে জয় জয়পুৰ হৈ থাকিলে মানে জয়পুৰ আৰু
অ' মানে তেওঁৰ অ' নাম তোৰ পৰাই হেৰি অ ঠাইখনৰ নামটো আহি গ'ল ন।
অ' সেই তেনেকেই আহিলে নামটো।
আৰু চহৰখনো মানে তেওঁৱে প্ৰতিষ্ঠা কৰা ন।
উম, উম, তে তেওঁৱে মানে প্ৰতিষ্ঠা কৰিছিলে।
উম, মই বাৰু এইখিনি কথা আজিহে গ'ম পাইছো, অ' অ'।
অ' ভাল লাগিলে তাত জেগা খিনি ফুৰি।
উম, উম, এনে মানে তাতে তুমি কিমান জেগা ফুৰিলা।
তাতে মই উ গলো বহুতখিনি জেগা আহ তাৰে ভিতৰত এই।
অ' কোৱা।
অ' মানে অ' তাকে ক'ব লৈছিলো মই। তাৰে ভিতৰত এই শীজ, শীজ মহল বুলি আছিলে সেইটো মোৰ আটাইতকৈ টো মানে ভাল লাগিল আৰু প্ৰিয়। আৰু আৰু বেলেগ এনেকে তাত মানে মহল বিলাক ধেৰ আছে ন। সেই বেলেগ বেলেগ আহ মহললে গৈছিলো যেনে। হাৱৰ মহল নাম। তো শুনিচাই চাগে এটো অলপ বিখ্যাত হয়।
আৰু তাতে কিবা আমেৰিকিলা বুলি আছে নেকি?
অ' অ' আমেৰিকিলাটোও বহুত ধুনীয়া হয়।
মানে তুমি যেতিয়া জয়পুৰৰ কথা কৈছিলা কালি মই এনেকে মানে নেটত চাইছিলো। তেতিয়া মান। মই তাতে মানে এনেকে তাতে ফুৰিব পৰা জেগা আৰু চাইছিলো তেনেকে। তেতিয়া মই আমেৰিকা নামটো পাইছিলো, মই বোলো তোমাক সুধিব লাগিব ৰবা। গৈছাকে নাই।
অ' আমেৰিকিলাও ধুনীয়া আছে, একেবাৰে মানে ৰাজকীয় হয় তাৰ ভিতৰত ভিতৰত সোমোৱাৰ লগে লগে ইতিহাসৰ মাজলৈ মানে। গৈ থকা যেন অনুভৱ হয়, আৰু
উম, হম, হম, হম, তাৰে স্থাপত্যৰ টো চাগে ধুনীয়াই হ'ব।
উম, ধুনীয়া ধুনীয়া একেবাৰে এই সৰু সৰু মানে এই নক্সা বিলাক থাকে যে। এইহেইবিলাক চাই থাকিলেও মানে সময় বিলাক কেনেকে পাৰ হৈ যায়, গমেই পোৱা নাযায়।
আচ্ছা, আৰু শিখ মহলতো গৈছিলা ন। শিষ নেকি মানে সেইটো কি বুলি কয় মই।
এনেই অ' অ' এনেই মানে
হিন্দীত শিজ বুলি কোৱা অসমীয়াত শিষ হ'ব নেকি মানে? কোৱাতটো, আমি এনেই শীজ মহল বুলিয়ে কওঁ।
অ' অ' অ' হ'ব পাৰে দেই ময়ো ভালকে নাজানো।
অ' শীজ মেহেল টো মানে বৰ ধুনীয়া মানে কেনেকুৱা জানা এনেকুৱা মানে হাজাৰ হাজাৰ সৰু সৰু। সৰু বিলাক আ আহ। মানে এনেকা গোটেই মহলটো এনেকা অ' হেৰি দি খোজোৱা। আইনা দি। মানে বহুত মানে গোটেই মহলটো আইনা মানে যোনফালে চাবা তুমি সেইফালে আইনা আৰু অ' দিন দিনৰ সময়ত মানে যেতিয়া ৰ'দ পৰি থাকে সেই সূৰ্যৰ সেইটো ৰিফ্ৰেলেক হয় যে। এ বৰ ধুনীয়া লাগে কিবা মানে বহুত ধুনীয়া মানে একদম। সৌন্দৰ্য্য টোৱে বেলেগ হয় তাৰে একেবাৰে ধুনীয়া আৰু বহুত।
উম, হম, হম। আৰু হেৰিত গৈছিলা হাৱা মহলতো গৈছিলা ন।
অ' তাতো গৈছিলো।
এনে হেতু মানে। হেইটো নিৰ্মাণ কিয় কৰা হৈছিল, কিবা জানা নেকি মানে গ'ম চম পাইছিলা নেকি?
অ' এই তাত গৈ পেলাই গ'ম পাইছো, তাত বোলে আগৰ দিনত ৰাজ পৰিয়ালৰ মহিলাসকল সকলে বাহিৰৰ অনুষ্ঠান মানে। চাব পাৰিবলৈ কাৰণে ব্যৱহাৰ কৰিছিলে তাৰ পৰা মানে দৃশ্যটো ভালকে দেখা পায়।
অ' অ' অহ'।
উম।
উম। এতিয়া মই বুজি পাইছো। তোমাৰ লগত মানে এইখিনি কথা পাতি পেলাই মইো এতিয়া যাওঁ যাওঁ লাগি। লৈছে
যাবা পিছলে, বহুত ধুনীয়া হয় জেগাখিনি।
এনে আৰু কি কি চাইছিলা?
আৰু তাতে যন্ত্ৰ মন্ত্ৰ চাইছিলোঁ
সেইটো কি হয়?
সেইটো এটা জ্যোতিৰ্বিজ্ঞানৰ পৰ্যবেক্ষণ কেন্দ্ৰ হয়।
অ', মই এইটো নামো শুনা নাই।
হাও এ যন্ত্ৰ মন্ত্ৰটো বিখ্যাতে বাৰু তেনেকে আগতে মই শুনিছিলো। তাত গৈ পেলাই চাই পেলাই ভাল লাগিলে। আৰু তাতে বিলাক অ' খোৱা বস্তুও মানে হেৰি ট্ৰাই কৰি। নহয় নতুন
অ' তাতে কি খাইছা।
তাতে হেৰি আহ এই ডাল ৰবা। ডাল, ডাল বাটি চুৰমা বুলি কয় হা এটা তাতে মানে কেনেকুৱা জানা, বাতিবোৰ অ', বাতিবোৰ ঘিউৰ লগত খোৱা হয় আৰু চুৰমাতো অলপ মানে মিঠা ধৰণৰ হয়। এ, প্ৰথমতে মানে অলপ বেলেগ টেষ্ট লাগিছিলে পিছত খাওঁতে ভাল লাগিছিলে, মানে প্ৰথমবাৰ খাই চো যে অকমান মানে বেলেগ বেলেগ লাগিছিলে কেছটো
উ আৰু তাতে কিবা মানে এনেকে বজাৰ চজাৰ কৰিলে নে নাই?
উম, কৰিলোঁ কৰিলোঁ বজাৰ। আ, লাক চুৰি কিনিলো দুপাতটা ললোঁ হস্তশিল্পৰ বস্তু ললোঁ। আৰু, সেই তেনেকেই উম ধুনীয়া পায় আৰু তাত এনেকে জহুৰ, জহুৰী বজাৰ বুলি আছে আৰু বাপু বজাৰ আছে সেইকেইখন মানে তাৰ বিখ্যাত বজাৰ আৰু, সেই জেগাটোৰ।
মানে জুহুৰি বজাৰতো এনেকে গ গহনাবিলাকৰ কাৰণে বিখ্যাত আৰু গহনা ৰত্ন অলংকাৰ বাবে।
অ', অ', আৰু হেৰি অ', মানে মই শুনিছোঁ আৰু ৰাজস্থানৰ সংস্কৃতি টো বোলে বহুত মানে ৰঙীন হয়?
উম, উম, বহুত ৰঙীন হয়, তাৰ মানে মানুহবিলাকৰ পোচাক, সংগীত, নৃত্য সকলোবোৰ ৰঙীন হয়। তাৰ আনকি ঘৰ-চৰবিলাকো মানে পুৰা ৰঙীন আৰু, তেনেকে অকল বগা ৰঙৰ বা তেনেকুৱা নহয় মানে, পুৰা একদম ৰঙীনে চবফালে, সেইটো কাৰণে মানে বেছি ভাল লাগে ধুনীয়া লাগে দেখিবলৈ কিবা এটা।
উম, আৰু অ', আৰু তাতেতো উট থাক, মানে উট পোৱা যায় বেছিকে
অ', অ', উট দেখিছিলোঁ তাতে
দেখিছিলা ন?
হম্।
উম, প্ৰথমবাৰ নে নাই আগতেও দেখিছা?
মই প্ৰথমবাৰেই দেখিছোঁ, আগতে উট দেখা নাই। তাত গৈয়ে দেখিছোঁ।
হম হম উ ফটো চটো বিলাক দেখিলো ভাল লাগিল, মই মানে সেইদিনাখন ফেচবুকতটো চাই আছিলো। চাই থাকোতে অ' সেইদিনা মানে। ফেচবুক টো চাই থাকো মই হঠাৎ মানে তোমাৰ ফটো কেইখন দেখিছো মই জেগাটো। বৰ ধুনীয়া লাগিছে পিছফালটো। মই বোলো দুদিন মান আগলৈ। মানে তোমাকতো সিদিনাখন মই লগ পাইছো ন, ত, মই মনতে ভাবিছো আৰু দুদিন মান আগলৈ বাক মই লগ পাইছো, হঠাৎ বা বোলো ক'ত গ'ল গমেই নাপালো। তাৰপিছত অ' মানে তুমি তাত থকা মাজত হয়তো ফটো চটো এনেকে মানে এয়া ষ্টেটাছটো দিয়া নাছিলা চাগে, তাৰপিছত মই মানে ভাবিছোঁ আৰু তাৰপিছত মই বোলো ৰ বাক ফোন এটাকে কৰিব লাগিব, ক'ত গৈছে বুলি?
অ', ভালেই কৰিলা সুধিলা এয়া সেই তাতে উঠিছো ছিলো, এ, শীচ ম, শীষ মহলত উঠিছিলোঁ আ, তাৰপিছত হাৱা মহলত উঠিছিলো, তাৰে উঠা ফটো বিলাক আপলোড দিছিলো ফেচবুকত।
উম, দিয়া ভালে লাগিল। তোমাৰ লগত এনেকে জয়পুৰৰ কথা পাতি মানে জেগাটোৰ বিষয়ে মই ইমান এটা ভালকে গ'ম পোৱা নাছিলো। এতিয়া তোমাৰ লগত কথা পাতি মানে বেছি ভালকে গ'ম পালো এনেতো বিখ্যাতে হয়। জেগাটো
বিখ্যাত হয়।
উম, দিয়া নহ'লে ঠিক আছে।
উম, উম, ঠিক আছে।
উম, লগ পাম।
উম, উম, নিশ্চয়।